হেল্ল' কি কৰিছা
এ এনেই আছো তুমি
ময়ো এনেই আছোঁ মোবাইলটোকে চাই আছিলোঁ অলপ নাই শুৱা শুম আৰু এই মোবাইলটো চা পিছতে শুম আৰু তু তুমি
এ মই নাই তোমাৰ এই হেৰি মই তোমাৰ হোমৱৰ্ক খিনি কৰি আছিলো যে
অ
সেইকাৰণে শুৱাই শুৱাই নাই প্ৰেক্টিকেলখিনিও কৰিব আছে তাৰপিছত এইবিলাক ঢেৰ কিবাকিবি কৰিব আছে যে সেইকাৰণে মোক শুৱা নাই
অ
কোৱা ভাত খালো অ তুমি খালা
মই খালোঁ কিহে খালা মই মই দালি ভাত ভাজি আকৌ মাংস এই তেনেকেই খালোঁ আৰু গৰমত কি খাবা আৰু
তাকে খাবলৈ মন নাযায় ন
উম গৰমত খাবলৈ একেবাৰে মন নাযায় তথাপিতো খাবতো লাগিবই গৰমত
সটো নাখালে কেনেকে হ'ব খাবততো লাগিবই নাখালে নহলে আকৌ বেমাৰহে পাব নহলে
সেইটো কাৰণেতো গৰমত আচলতে তোমাৰ নিৰামিচেই খাব লাগে
অ বেছি মাছ মাংস খাব নালাগে গৰমত নিৰামিচে খাব লাগে
নেমুটো বেছি খাবই লাগে নেমু খালে ভাল গৰমত মানুহে বেছিকে নেমুটো খাব লাগে নেমু খালে তেতিয়া সকলো বেমাৰৰ পৰা দূৰ হয় আৰু নেমুটো বিশেষভাৱে মানুহ ঘৰত থাকিবই লাগে নেমু খালে ভাল নেমু তোমাৰ ভাতৰ লগতো আৰু এনে নেমু চৰবতো তেনেকে খাবই লাগে দিনত নেমু এ চবত খাবই লাগে নহ'লে গৰমত মানুহে ঘামেল সেই ঘামটো মানুহৰ মানুহৰ শক্তিহে শক্তি পাই হেটো হয় সেই ঘামটো শক্তি শক্তিটো ওলাই যায় সেই শক্ ক্তিতিটো পাবলৈ হ'লে মানে নেমু পানী গৰমটোত খায়ে থাকিব লাগে
অ মই নেমু পানী খাও বাৰু মায়ে বনাই কৰি দিয়ে তেতিয়া খাওঁ তাছত এই তোমাৰ কিবা কিবি অলপ হেৰি ফল মূল চলমুল খাই থাকিব লাগে তোমাৰ যেনেকে আঙুৰ চাঙুৰ আপেল চাপেল এনেকে খাব লাগে আৰু এই বেছি মানে ঘুই ফুৰিব নালাগে গৰম কালত অকণ ভিতৰতে থাকিব লাগে ভালকে মানে আৰু কি গা-চা ভালকে ধুব লাগে, একেই যেনেকুৱাই গৰম মাৰিছে একে গা নোধোৱাকে থাকিবই নোৱাৰি এতিয়কে।
সেইটোতো হয় কিন্তু সেৰি ফল মূলতো ফল মূল থা খালেও কি হ'ব, আজিকালি ফল মূল যিটোৱে ভেজাল। সেই ফল মূল খালেও মানুহৰ একো নহয়। আমৰ যিহে আজিকালি ভেজাল আম খালে মানুহৰ বেমাৰেই হয়। সেই গতিকে আমটো খাবই নালাগে। পৰাপক্ষত। আৰু ফল মূলটো আৰু পৰাপক্ষ বাৰী বস্তুহে খাব লাগে। বাৰীত যেনেকে মধুৰআম, ঘৰত থকা আম, সেইবিলাক খাব লাগে, কিনি অনা আমবিলাক খাই লাভ নাই কাৰণ তাত এতিয়া সাৰ দিয়া থাকে এইবিলাক ঔষধৰ দ্বাৰ সে এইবিলাক পকায়। সেইটোতো ঔষধটোৰ মানুহৰ কাৰণে কিমান মাৰাত্মাক। সেইটো কাৰণে মানুহে ঘৰত থকা ফল-মূল খোৱাটোৱে ভাল। ফল-ফল-মূলটো ঘৰত থকা ফল-মূলটো খালে যিটো তোমাৰ উপকাৰ হয় কিনি অনা ফল মূলটো খালে সেইটো অপকাৰহে কৰিব। বৰঞ্চ এতিয়া গৰম দিনত আৰু সেইবিলাক বস্তু খালে মানুহ অপকাৰ হয় আৰু বেমাৰ হয়। মানুহ নানান ধৰণৰ এতিয়া তোমাৰ ডায়েৰিয়া হৈছে, কলেৰিয়া হৈছে, সেইবিলাকৰ পৰাই হয় মানুহে, মানুহে নাজানে মানুহ এ তাকে খাই কিনি আনি ভাল বস্তু বুলি খাই দিয়ে সেইকাৰণে সেইবিলাক বস্তুৰ পৰা সদায় দূৰত থাকিব লাগে। ঘৰত থকা বস্তুৱেই খাব লাগে।
ঘৰত থকা বস্তুৱে খা বাৰু আমাৰ গছত আছে বাৰু। আম-চাম এনেকে খাওঁ পাৰি কৰি তাৰপিছত তোমাৰ হেৰি-চৰি কিবা-কিবি গছত লাগি থাকে তাকে তিহু-চিহু কেতিয়াবা কাট তে কৰি খাওঁ, গৰম বেছি উঠাই যে তোমাৰ নিমখ চিমখত জলকীয়া-চলকীয়া দি পেলাই খাওঁ তাৰপিছত ঠাণ্ডা-চাণ্ডা খাবলৈ মন যায় একো বেমাৰ পায় বুলি আ একো নাখাওঁ। সঁচাকে গাটো ধুই থাকিলাকে গা ধুইে থাকিব মন যায়গে।
বেছি গা ধুললেও বেয়া, গা ধুলে মানুহ
নাই নাই বেছি গা ধু মানে, এনেই দিনটোত বাৰু এবাৰ ধু তোমাৰ দুটা মানতে ধুওঁ তাৰপিছত বাৰু গা মই ইমান নুধোও। আৰু তেনেকে হাতভৰি-চাতভৰি অকণ ধোৱা আৰু তাৰপিছত খেলিব কৰিব যাওঁ যে অলপ। কাৰণ খেলিলে নেখেলিলে নহ'লে কিবা কিব ভাল নালাগে, সেইকাৰণে অকণ খেলিবলৈ যাওঁ তাৰপিছত আ খেদি কৰি আহি পেলাই হাতভৰি-চাতভৰি ধই আকৌ অকণ পঢ়ো। পঢ়ি পিছত এতিয়া অকণ পঢ়হি মানে কৰিয়ে আছিলো তাৰপিছত ইমান আমনি লাগিলে বুলো মোবাইলটোকে চাওঁ, তাৰপিত মোবাইলটো চাওঁতে তুমি ফোন কৰিলা। বুলো খবৰ-খাতি নোহয় হৈ গৈছিলে যে ক'ৰবাত গৈছিলা নেকি?
মই ফুৰিবলৈ গৈছিলোঁ মানে অলপ দিনৰ কাৰণে। অলপ শ্বিলঙলৈকে গৈছিলোঁ, শ্বিলঙত অকণমান গৰমটোৰ কাৰণে ঠাণ্ডা তাত ঠাণ্ডা পৰিৱেশ, সেইটোকে শ্বিলং ফুৰিয়ে কৰি আহি লোঁগৈ। তাৰপিছত আৰু এতিয়া ঘৰত আকৌ আহে ফুৰি আহি আকৌ ঘৰত থাকিবই লাগিব। ঘৰত থাকিবতে আৰু এক আৰু ঘৰৰ
টো হ'ব নাই। যিমানে দূৰত ফুৰিব নাযাও কিয় নিজৰ ঘৰৰ বিচনাতো নিচিনাা কোনো বিচনাই হ'ব নোৱাৰে ন? নিজৰ বিচনাখনে যেতিয়ালৈকে নোপোৱাওঁ তেতিয়ালৈকে ভালেই নালাগে নিজৰ বিচনাখনহে ভাল লাগে। নহ'লে একে ভালেই নালাগে অলপো।
তাকেইতো এতিয়া ফুৰিবলৈ মন যায়, কিন্তু গৰমৰ কাৰণে এতিয়া ফুৰিবলৈ মন নাযায় কাৰণ গৰম যিটো পৰিছে
কি ফুৰিবা আৰু এইটো যিডাল গৰম পৰিছে সেইটো গম ফুৰিবলৈ নোৱাৰি দেই অলপো। বা এনেকুৱা গৰমত যদি ফুৰিব যাওঁ, এনে পাহাৰ চাহাৰ তোমাৰ শ্বিলং, মেঘালয়-চেঘালয় যাব বোল ভাল এনেকুৱা টাইমত ঠাণ্ডাদিমত ঠণ্ডা দিনত বাও বেয়া মেঘালয় শ্বিলং যাবলৈ এনেকুৱা গৰম দিনত ভাল কিন আমাৰ ইয়াত যিটোহে গৰম মাৰিছে। তুমি ঘৰৰ পা এইকণ নক এইকণ ওলাবই নোৱাৰা দোকানখনলৈকে অলপো
মেঘালয়লৈ কি যাবা, শ্বিলঙলৈ কি যাবা, যিহে পৰিস্থিতি হৈছে সেই পৰিস্থিতিত কেনেকৈ যাবা এত-
সেটো হয় বাৰু এনেই কিন্তু ভিউ চিউ চাবলৈ যাব পাৰি তোমাৰ এনে তোমাৰ হেৰি হা হাফলং চাফলং যাব পাৰি সেইখিনি জেগা বাৰু একো সেই নাই এনেই নাগালেণ্ড চাই এইবিলাক যাব পাৰি বহুত ধুনীয়া ধুনীয়া জেগা আছে চাবলৈ। গৰমতে চাব গ লাগে গত- ঠাণ্ডা দিনত চাবলৈও নোৱাৰি আ চেণ্ডা দিনত ঘূৰি ফুৰিবলৈও নোৱাই আৰু ঠাণ্ডা দিনত বেমাৰহে বেছি হয়। মানে কেনেকুৱা এইবিলাক বাৰু গৰম দিনত বাৰু দাইৰা চাইৰা এইবিলাক হয় কিন্তু মানে ঠাণ্ডা দিনত এতিয়া ফুৰিব যাব কৰিব নোৱাই। কাৰণ য'ত তত থাকিব নোৱাই কাৰণ ঠাণ্ডা দিনত থাকা মানে বেমাৰ হোৱা। আৰু য'ত বহুত জেগাত বৰফ পৰে। এতিয়া মানে এ গৰমত এনেকুৱা গৰমত মানে শ্বিলং মেঘালয় নাগালেণ্ড তোমাৰ হাফ লং চাফলং গৈ পেলাই ধুনীয়াকৈ থাকিব পাৰি এপাক মানে দুদিন তিনদিন ধুনীয়াকৈ থাকি কৰি ধুনীয়াকৈ ফটো চটো উঠি জেগা চেগা ফুৰি চাই আহিবলৈ ভাল কিন্তু ঠাণ্ডা দিন টো ভাল নালাগে আকৌ।
সেটো হয় বাৰু। কিন্তু হ'লেও এতিয়া আৰু গৰমটোত যিটোহে ওলাবলৈ মন নাযায় দেখোন গৰমৰ গোবত। কলোকো যাবলৈ মন নাযায়। আৰু গৰমত এতিয়া মানুহবিলাকৰ চৰ্দি তৰ্দিটো বেছি হয়। আৰু পানী চানী য'ত খাই দিয়া হয়। পানী খাই দিয়া কাৰণে মানুহবিলাকৰ এতিয়া কেনেকুৱা পৰিস্থিতি হয় নিজৰে গৰমতে ঘৰতে থাকিব মন নাযায় আৰু বেলেগৰ বাহিৰা পানী খাই দিলেতো আৰু বেমাৰ হয়। সেই গতিকে এতিয়া সেই গতিকে এতিয়া বেলেগৰ পানী খাবলৈও ভয় আজিকালি যিহে পানী এতিয়া পানী আজিকালিতো পানীটোতো উতলাই খাব লাগে। উতলাই গৰম কৰি ঠাণ্ডা কৰি খাব লাগে। কিন্তু সেইটো মানুহেটো কৰিব নোৱাৰে। ঠাণ্ডা বা আহিয়ে ক'ব পা ফুৰি আহিয়ে গৰম পানী ঠাইত ঠাণ্ডা পানীয়ে খাই দিয়ে। ঠাণ্ডা পানী যি খোৱাৰ লগে লগে মানুহৰ অপকাৰ হয় সেই অপকাৰ ফলত মানুহৰ বেমাৰ আজাৰ বেছি হৈ যায়গৈ। সেইকাৰণে টোত কে কতো যাব
কিন্তু তোমাৰ পাহাৰীয়া জেগা জেগাবিলাক চাফা থাকে দেই। পাহা- মানে এতি কেনেকুৱা তোমাৰ বাহিৰৰ লোকেল জেগা চেগা মই ভাল নহয় মানে যেনেকে তুমি এতিয়া দিল্লী মোম্বাই ছোম্বাই যোৱা তাক আৰু গৰম। আও তাত এতিয়া যদি তুমি যোৱা বেমাৰ বেছিব আও ঠাণ্ডা দিনতো তাত ভাল নহয়। সেইবিলাক ফুৰিব জেগা ইমান ভাল নহয়তো আও সেইবিলাকৰ জেগাত তে চাফা চিকুণ মানে ভাল ভাল দামী দামী হোটেলত ভাল আও কিন্তু মানে ক'ব গ'লে ন তোমাৰ এইটো এইবিলাক নৰ্থ ইষ্ট জেগা এইবিলাক জেগা চেগা ইমানেই ভাল তুমি লোকেল জেগাতে নোযোৱানে কিয় এখন ঘৰতে নোজানো কিয় বহুত চাফা পাবা আৰু তাত একো ভেজাল নোপোৱাই আৰু তাত তোমাৰ বইলিং খাই বেছি তেল মছলা নাখায় ন। সেইকাণে মানে মানুহৰ বেমাৰ আজাৰতো নহয় কিন্তু আমাৰপিনে চাইডৰ মানুহখিনি ইমানে তেল খাই বেমাৰ আজাৰ বেছি হয়। কিন্তু আমাৰ ইয়াত বেছি তেল খাই কাৰণেহে তোমাৰ বেমাৰ আজাৰ বেছি গৰম দাইৰা চাইৰা এতিয়া তুমি পাহাৰীয়া এলেকাত যোৱাচোন তাত তুমি বেমাৰ নোপোৱা কাৰণ তাত মানুহবিলাকে হেৰি নাখায় ন।
ন সেই খাদ্যটো আমি খাব নোৱাৰ, কিন সেই খাদ্যতো যে আমি খাব নোৱাৰো। কাৰণ পাহাৰীয়া এলেকাৰ মানুহবিলাকৰ খাদ্যটো বেলেগ, আৰু আমাৰ আমাৰ নৰ্থ ইষ্ট আমাৰ এইটো চাইডৰ মানুহবিলাকৰ অসমৰ বা অস মৰ চাইডৰ মানুহবিলাকৰ খাদ্যটো বেলেগ। সিহঁতৰ পাহাৰীয়া এলেকাৰ লগত আমাৰ অসমৰ খাদ্যটো নিমিলে, কাৰণ তেওঁলোকৰ খাদ্যটোৰ লগত আমাৰ খাদ্যটো বহুত পাৰ্থক্য আছে। গতিকে সেই খাদ্যটোৰ লগত এইটো খাদ্য নিমিলে আমাৰ এতিয়া আমি এইটো যিটো আমি সৰুৰে পৰা যিটো খাদ্য খাই আছোঁ সেই খাদ্য টো আমাক ছুট কৰে কিন্তু আমি পাহাৰীয়া খাদ্যটো আমি খাই পেলাই ছুট কৰিব নোৱাৰোঁ। কাৰণ তাত তাৰ বস্তুটো বেলেগ হয় ন, সেইকাৰণে আমাৰ কি হয় আমাৰ তাত গ'লে আমাৰ খাদ্যৰ ওপৰতে আমাৰ বেমাৰ হ'ব অন্য বেমাৰ নহয়, কিন্তু প্ৰাকৃতিটো ধুনীয়া। পৰিৱেশো ধুনীয়া তাতে থাকিবলৈও ধুনীয়া। বতৰো ধুনীয়া পাহাৰ এলেকা ঠাই ঠাণ্ডা। কিন্তু খোৱা পৰিৱেশটো আমাৰ তাৰ কাৰণে যোগ্য নহয়। আমাৰ খোৱা পৰিৱেশটো যিহেতুকে আমি সৰুৰে পৰা ইয়াতে যিটো খাই আহিছোঁ, সেইটোৱেই আমাৰ কাৰণে ভাল। পাইছে গম পাইছা?
গম পাইছো বাৰু তুমি কি কৈছা বুজিছো বাৰু। কিন্তু মানে কি আৰু পাহাৰীয়া জেগাত যেনেকুৱাকৈ থকা ভাইভটো ভাল লাগে আৰু আমাৰ ইয়াৰ নিচিনা নহয়। আৰু পাহাৰীয়া মানুহ খিনি বহুত ধুনীয়াটো দেখিবলৈ আমাৰ ইয়াৰ নিচিনা নহয়, আৰু তাত গৰমটো পৰে যদিও ইমান নহয় আৰু তাত থাকি মানে তাৰ নি জৰেই ভাল লাগে, আৰু তাৰ মানে ক'ব গ'লে তাৰ পঢ়া শুনা নেচাৰটো ভাল পঢ়িবলৈ কৰিবলৈ। খেতি চেতি কৰিবলৈও ভাল। আৰু তাত চবেই নিজৰ ঘৰৰ বস্তুৱে খায় বাহিৰৰ বিলাক ভেজাল চেজাল নাখায়। আৰু তাৰ বস্তুবোৰ চব গছতে উগায় নিজৰ হেৰিতে উগায় আৰু তাৰ জীৱ জন্তুবিলাকো বেলেগ বেলেগতো পাবলৈ আৰু ফুলবিলাক কিছুমান ওলাই কি ধুনীয়া ধুনীয়া ফুল ওলাই। খালি মানে কি আৰু পাহাৰ ন খালি লেণ্ড শ্লাইড তাত বেছি হয় আৰু, কিন্তু হ'লেও মানে জেগা বিলাক ধুনীয়া আৰু তাৰ মানুহ বিলাকো ভাল মৰমীয়াল।
জানিছোঁ। পাহাৰীয়া জেগাবিলাকৰ কাৰণে কোনো ৰিস্ক নাই কাৰণ এয়া তোমাৰ এতিয়া বাৰিষা বাৰিষাত কেনেকুৱা আহিছে পাহাৰ খহি একদম ৰাস্তা পদূলি চব বন্ধ। আৰু কেওফালে এতিয়া বৰফ পৰে। অৰুণাচলত এতিয়াতো মিজোৰাম চিজোৰামৰ কেওফালে ৰা স্তাত খহি গৈছে তাত। মানুহ অহা যোৱা কৰিব নোৱাৰা হৈ গৈছে পাহাৰ গোটেই খহি পৰিছে। মানুহৰ অৱস্থা কেনেকুৱা হৈ গৈছে আৰু তেনেকুৱা জেগাত এতিয়া তুমি ফুৰিবলৈ যাবও নোৱাৰা। আৰু আৱদ্ধ হৈ যাব লাগিব বহুত মানুহ তাতে আৱদ্ধ হৈ আছে। এতিয়া আহিব পৰা নাই পানীৰ কাৰণে কেনেকুৱা দলং দলং ভাঙি গৈছে।
আৰু তুমি চাগৈ দেখিছা চাগে সিহতঁৰ পানীটো পুৰা নেচুৰেল পানী থাকে। আমাৰ ইয়াৰ পানী বোৰ কেনেকুৱা কিন্তু সিহঁতৰ যোনটো পানী ন সেইটো গোটেই পাহাৰৰ পৰা আহে যে সিহঁতে মানে স্কিন কেয়াৰ দৰকাৰেই নাই সিহঁতে এইবিলাক মানে একো বস্তু দৰকাৰেই নাই সিহঁতে পুৰা নেচুৰেল বস্তুৱে লয় নেচাৰৰ বস্তুৱে লয় আমি এতিয়া তোমাৰ কি চব হে বস্তু বোৰ ইউজ কৰো ন মামৰ চামৰ কিন্তু সিহঁতে চব নেচাৰ বস্তু পানী চব নেচাৰ খোৱা বস্তু নেচাৰ ঘৰ কেনেকুৱা সিহঁতৰ। আৰু সিহঁতৰ ইমান গৰম পৰিলেও গৰম নালাগে আৰু সিহঁতে চাবাচোন পানীত সিহঁতৰ পানীবোৰ কি চাফা চাফা একে মানে একে হাতত ললেই ধুনীয়া লাগে আও সেইবোৰ পানী খাবও পাৰি সিহঁতক পুৰা পানীটো মানে পাহাৰৰ পা আহে পুৰা ফ্ৰেচ পানী আৰু সিহঁতে মানে মুখত একো, ফেচ ৱাছ ঘঁহিবই দৰকাৰ নায়, সেইটো পানী দি মখ ধুলেই একে চেফা একে ৰঙা বগা হৈ যায়গে।
সে তাকেইতো আমি আকৌ সেইটো পানী খাব নোৱাৰিম। সেই পানীটো আমাৰ কাৰণে অপকাৰ হ'ব কাৰণ আমি সেইটো পানী ইউজ কৰা নাই।
ন প্ৰথম প্ৰথম অ- পকাৰ হ'ব তাৰপিছত যেতিয়া আমি কৰি কৰি অভ্যাসটো কওঁ তেতিয়া বাৰু অভ্যাসটো হৈ যাব খালি মানে তাত থাকিব লাগিব তাৰ মানুহ হুবগৈ লাগিব তেতিয়াহে হুবগৈ প্ৰথম প্ৰথম বাৰু, বেমাৰ হ'ব আমাৰ বেমাৰ চেমাৰ হ'ব জ্বৰ চ্বৰ হ'ব বহুত কিবা কিবি হ'ব কিন্তু লাহে লাহে আমি যেতিয়া তাত পৰিৱেশটোৰ লগত মিলিব ল'ম তেতিয়া আমাক সেইটো পৰিৱেশৰ লগত মিলি মিলি মিলি মিলি কিব হ'ব আমি সেইটো পৰিৱেশত পাৰি যাম কিন্তু খালি আকৌ ইয়াত আহিলে আমাৰ অকন প্ৰব্লেম হ'ব।
সেইটোৱেই টো কথা। না সেইটোৱে কথা প্ৰথমে আমাৰ এ তাত এডজাষ্ট কৰিবলৈ টান হ'ব কাৰণ আমাৰ এডজা-
কিন্তু তাত থাকিলে যে বেমাৰ আজাৰ চেজাৰ নহ'ব আমাৰ। ইয়াত এতিয়া কিমান বেমাৰ আজাৰ এতিয়া যদি তাত থাকিব যাওঁ বেমাৰতো কম হ'ব কাৰণ তাত মানে ইয়াৰ যেনেকুৱা এনভাৰমেন্ট তাৰ এনভাৰমেন্টৰ নিচিনা নহয়। তাৰ মানে মানুহৰ তাত বেমাৰ এজাৰ নহয় কাৰণ সিহঁতে খোৱা বোৱাটো ঠিক ৰাখে। আৰু ভেজাল বস্তু নাখায় আমি কিমান ভেজাল বস্তু খাওঁ সিঁহতে ভেজাল নেখায়।
নহয় সেইটো কথা গম পাইছোঁ হ'লেও কিন্তু আমি তাত গৈ পেলাই এডজাষ্ট হ'বলৈ নোৱাৰোঁ আমাৰ এডজাষ্ট হওঁতে হওঁতে বহুত দিন লাগিব কাৰণ আমি আমি আমাৰ আমাৰ এলেকাটো হ'ল তোমাৰ সমাতল, তাত যিকোনো পাহাৰীয়া আমা ইয়াত কোনো পাহাৰীয়া বোলা বস্তুটো নাই। কিন্তু আমি আমি যে যেনেকে আমাৰ পৰিৱেশটো বেলেগ আৰু তাৰ পৰিৱেশটো বেলেগ সেই পৰিৱেশৰ লগত আমি খাপ খাই থকিবলৈ আমা সময় লাগিব সেই সময়টো আমি হয়তো আমাৰ তাত বহুত বেমাৰো হ'ব পাৰে!